অ ভাত খোৱা নাই খামহে টেবলেট খাই আছো ভাত খোৱা আগত।
অ।
খালে নে নাই ভাত?
খালোঁ, খালোঁ ভাত খাই বাচন-চাচন ধুই মই চব কাম কমপ্লিট কৰি বোলো বহি আকৌ খা- খবৰ এটা লওঁচোন বুলি মাৰিলোঁ।
অ ভাত কিহে বনালি?
ভাত দালি ব মাটি দালি মগু দালি মিক্স কৰি খাৰ দি বনালো।
অ হহ ঠিক
মানে মাটি দালি কেইটেমান আছিলে।
অ
তাৰপিছত হেৰি আলু ভাজিলো আও সেয়াই, আচাৰ আছিলে।
অ অ তাৰপিছত দাদা ঘৰতে আছে নে কামলে গ'ল?
দাদা ঘৰতে আছে। কামলে যাবহে চাগে ওলাই। নগ'লে নহ'ব নহয় আও ক'বাত
অ হ'য় সেইটো হ'য় বাও। অ তাকি আমাৰ এয়া ভাত বাঢ়িছে আও
অ হেৰিয়ে বনাইছে আও মালিকে
মালিকে বনাইছে অ
উ এই এইকেইদিন বৰ একট্ৰা সুবিধাটো লৈ লোৱা এইকেইদিনতে।
তাকেহে ভাবিছো।
উম নহ'লে ক'ত পাবা
উম উম
ইমান পৰুৱাবোৰ বগাইছে ৱালত।
অ
পানীতো আও আহ আকৌ হ'ব চাগে।
অ পানীৰ কাৰণে হৈছে।
উম পানী বাঢ়িবলে পৰুৱা হেনো ওপৰলে উঠিলে মানে পানী বাঢ়ে হেনো।
অ হয়ো আকৌ এই কেৰেলোৱা বগালেও পানী বাঢ়ে নহয়।
অ তাৰমানে বৰষুণ আও আছে আও দেখা নাই জানো ৰাতিপুৱাৰ পৰা বতৰটো কেনেকে ঢালিলে।
অ কেলে ইমান আৰু এতিয়া তৎক্ষনাতে কিবা গৰম আপোনালোকৰ ফালে গৰম নিচনা আমাৰ ফালে ইমান গৰম হৈছে নে মূৰে উঠিছে অকল নেজানো।
এয়া একদম গৰমে চাত উঠি আহিছে আও
উম তমানে তামাম ভুভিয়া গৰমতে আজি মানে পূৰা গৰম উঠাই দিব এতিয়া।
উঠাব অও
তাকেহে
গৰমৰ জহত মানুহ থাকিব নোৱাৰা হৈছে।
উম বাকী ল'ৰা
বা ল'ৰা ঠিকে আছে। তোমালোকৰ ল'ৰা ঠিকে আছে নহয়?
ল'ৰা ঠিকে আছে অ।
ওচৰ পাজৰ মানুহবোৰ চব ঠিকে আছে?
ঠিকে আছে বাও।
তিতা কেৰেলা জোপা লাগি আছে নে এৰিলে লাগিবলে?
তিতা কেৰেলা এৰিলে ন-
লাগিবলে এৰিলে?
উম।
গছজোপা কাটি নেপেলাবা কেতিয়াবা তিতা অকনমান খাবলৈ পাত গিতাকেই
হয় বাৰু সেইটো কাৰনে পাত একদম আপোনাৰ ঢেৰ লাগি আছে।
নহয় পাতকেইটাৰো মানুহে নাখায়। কিন্তু এইটো কেতিয়াবা খিতি মিবেলৰ কাৰণে ঠি- তিতা অকণো বিচাৰি নাপায়।
উম উম সেইটো হয় বাও।
আকৌ জাৱৰিয়ে জাৱৰিয়হে আকৌ লাগিবগেও পায়।
উম।
এতিয়া বাৰু অৱশ্যে টেঙা খোৱা দিনহে বাও। হয়নে নহয়? আমাৰ টেঙামোৰা দুপুলি ৰুইছিলো তিনজোপা ইমান ধুনীয়াকে হৈ আছে।
আমাৰ আপোনাৰ সেই মধু ফুলে এনেকে দালি টেঙা দি বনাইছে।
অ।
তা পা আপোনাৰ পটল ফ্ৰাই কৰিছে, ভাতকেৰেলা আলু ভাজিছে সেয়াই।
অ তুমি তুমি চাগে আৰু চকীতে সেই বোলোহে খাইছা আও।
অ মই এয়া ওপৰত বহি খোৱাহে।
অ তাকে সে যেন তেনে কেইদিনমান ৰেষ্ট ললে আজৰি হ আও পায়।
থাক-
আমি কেজে আমি কেইজনীমান গোট খাই পাতিছোঁ তোমাৰ কথা বোলো ইমান ফূ্তি ফাৰটা কৰি থকা মানুহজনী বোলো এতিয়া খোজ কাঢ়িবই নোৱাৰা হৈ থাকিলে।
উম নকবয়াই আও। ময়ে দাও ধনী পাই সঁচাকে মানে চকু আনি মূলা মূলা কৈ গৈছে এ।
নহয়, বেয়া লাগে হানে গ্ৰুপটো হেৰি হৈ থাক- ত যে এতিয়া আমি ধেমালি ধুমেলা কৰি আছো সি অনুভৱ হোৱা নাই কোনো নাযাওক। চোন বাও তোমালোকৰ ঘৰলে এইকেইদিনত নিজকে কিমান অকলহে অকললেহে লাগিব হয়নে? এনে মানে বহি থাকিব। বহি থকা মানুহ নহয় যে ঘূৰি ফুৰা মানুহ যে নোৱাই থাকিব মই হ'লে নোৱাও আক।
উ ময়ে নাই এতিয়া মই কেনে কেনেকে থাকিম ইমান দিন ভিতৰত সোমাই।
উম সেইটোৱে নোৱাৰি থাকিব ঔ।
আহি থাকিব আহি থাকিব আমাৰ ফালে নহবা মোক বব তই গৈ গৈ বহি থাকিবগে নহয়।
যাম যাম কেলে নাযাম।
নাযাম ন কেলে ঔ।
তাকে।
উম।
বাকী মাটি আৰু আপোনালোকৰ হলেই নহয়।
আমাৰ খেতি হ'ল লগৰ কেইজনী দুজনী মানৰ আছে।
অঁ।
সেইকেইজনীও উঠাব লাগিব নহ'লে আকৌ সিহঁতৰ যাব লাগিব নহয়। তহঁতুলিব উঠিলৈ যে, নাকত তেল দি শুই আছে বুলি কব।
সেইটোতো হয়ে আও, আও নহয় হয় চাবচোন শ শেষ। কমেই সেইটোৰ কথা নাই কিবা লগত ৰুই পেলাই যিটো ভাল লাগে অকলে ৰুই ভাল নালাগে নহয়।
এই সেইটোৱে সেইটোৱে, ফূৰ্তি এটা থাকে।
উম।
মোৰ মই ভালে পাইছো খালি হেৰি আৰু ৰ'দ উঠিলে মানে নোৱাৰোগে যে আও।
সেইটো হয়ও এয়া বৰষুণৰ ৰুব লাগে ভাল।
উম, বৰষুণত ভাল আৰু ধপ একে ধপডপ দপডপ। কেব বৰষূণ জাক দিলেও নোৱাৰি আকৌ।
উম উম।
হেৰি হয় তেতিয়া বৰষুণৰ টোপাল বিলাক মই ছাতি এটা আনি লৈছো। ছাতিটো আনি লৈছো আৰু সেই ছাতিটো বৰ ভাল আও।
অঁ নহয় তেনেকুৱা ছাতিবোৰ আজিকালি ওলাইছে ভাল লাগে অঁহ।
উম ইজনীয়ে তানে বৰষুণ যাক দিওঁতোনে আজি।
উম
উ দুজনী আহি টেপা মাৰি সোমাইছেহি মোৰ মূৰটোৰ তলত।
সেইটোৱে কয় এজনী গাহতে বেলেগক চবকে সোভা নকৰে নহয়।
নকোৱে সেইবোৰ হেই আকৌ মোকো তিয়াবলে বুধি আকৌ।
উম, উম বুুলিব তই তিত আকৌ।
উম আমি পথাৰৰ পৰা আহো ৰ'দ দিয়ে আজি আমি পথাৰ পৰা আহিম। পাইছহে দবা পিটা বৰষুণ দিছে পথাৰ চাগে ভাবিছে এই কেইজনী গ'ল আৰু বুলিব।
উম অ নহয় সচাকে আকৌ পথাৰ পৰা আহি সোমোৱাৰ পিছত। পিছতে হয় এদিন বৰষুণ নহয় এদিন ৰ'দ।
উম আমাক কিন্তু একোৱেই আক্ৰমণ কৰিব পৰা নাই আৰু।
উম হেৰিতে এ তাতে আপোনালোক সোনকালে যাই যে।
অ সেইটো কথা মেইন সেইটো কথা সোনকালে গুচি যাও যে।
আৰু সেইটো কাৰণে ইমান কষ্টটো হোৱা নিচিনাও নালাগে আকৌ।
উম উম
আপোনাৰ বাৰটা এটা দুটা তিনটা বজালৈকে হে ৰুলে কষ্ট নিচিনা লাগে।
উম সেইদিনা আমাৰ মোৰ অকমান কষ্ট হৈ হ'ল আমাৰ ঘৰ মাটতি দেই সিহঁতি একে- এনেই ৰুওঁ বুলি কৈ দিলে আৰু কঠীয়া তুলি তুলি দিছো আৰু ৰুইছে।
অঁ
এ আগত কঠীয়া তুলি থবলৈ পালে ভাল লগে লগে। কঠীয়া তুলি ৰোৱাটো বৰ সহজ নহয়।
উম, তো এতিয়া ধৰি লওক অকণমান যদি সোনকালেও হ'ল হেতেন অকমান দেৰি লাগিছে কঠিয়া- মানে এজনী কমিলো বহুত কমা আৰু।
সেইটোৱে- অ আপোনাৰ লৰালৰিকে তুলিবলগীয়া হৈছে নহয় ইটো পাছত সিটো উশাহ নোপোৱাকে আৰু।
উম আৰু আপোনাৰ এমুঠি ৰুলেও বহুত গম পাইছা নাই।
অঁ গলোঁ। আজিও সেই আমাৰ কাষৰ মানুহ ঘৰত তেনেকুৱা হয় কি আমাৰ ওচৰ আজি যে ৰুবলৈ গৈছিলো বুলি কৈছো। সিহঁতৰ ঘৰও হেৰি হ'ল কি বুলি কয় কঠীয়া তুলি তুলি ৰুব লগীয়া হৈছে মই দুমুঠি মান তুলি দিলো তাৰপিছত এই বোৱাৰীজনীয়ে- তুলিলে তাৰপৰা আকৌ দা ওচৰ সেই বোৱাৰী জনী মানুহজনে তুলিলে আৰু। এ লোকৰ কঠীয়াই সেইখিনিত আছিলে বোলে পাৰিব নিব বুলি ক'লে আমি তাৰ পৰাই তুলি - তুলি পেলাই নি হেৰি কৰিছোঁ', ক?
অহ', মানে সিহঁতৰ কঠীয়া নাছিলে নে কিনো?
কঠীয়া নাই কঠীয়া হেৰি সিহঁতৰ যিখিনি কঠীয়া তুলি এ', - উম', -ব', দিছিলে',
হয়',
সিহঁতৰ যিখিনি কঠীয়া পাৰিছিলে সেয়া পঁচি আঁখীহে হ'ল সেই সিহঁতৰ আগৰ কণই নাছিলে ', উম',
অওওও', -উম',
প্ৰথম কনেই নাছিলে, প্ৰথম কণলৈকে লোকৰ বেলেগ', কঠীয়া আনি ৰুবহি লগীয়া হৈছে এই', - উম', ওচৰ মানুহজনে তুলিছিলেহি যে ইফালে',
অহ',
সিহঁতৰ তেতিয়াই মানে হেৰি নাতিলি',
ক', -ক', -কঠী', -কঠীয়া কমকে পাৰিলে আকৌ',
অওও', অকল পঁচিশ তাৰিখেহে ওলালে, আধায়ে নগলে',
আৰু বেলেগ কঠীয়া পোৱা নাছিলে মানে',
নাই - নাই অকল সেয়াই আছিল', তাৰপিছত ধেৰ ল'ব, হেৰি ল'ব লগীয়া হ'ল লোকৰ পৰা',
আমাৰ খেতি উঠা খানা এটা খোৱাব লগীয়া আছে খোৱাম আওঁ লাহে ধীয়ে তাকে', মনতে ভাবি থা',
সিহঁত ভা', -ভাল - ভাল হ'ল লোৱাচোন তোমাৰ নিজৰ',
উম',
অৱস্থা সেয়াহে',
সেইটোৱে সেইবোৰ হয় বাৰু',
উম', খোৱা - মেলানো কি আৰু', হুম এই', সেই মা', - আ', লগৰ বো', - বোৰে যে কয় খুৱাব লাগিছিলে, খুৱাব লাগিছিলে সেই', বুলি বৰ ফুৰ্তিতে,
এ সেইটো গম পাইছোঁ হেই',
সেই সেইটো মুঠতে ভাল হয়', জানিছোঁ, তুমি এতিয়া ভাল হৈ লোৱা আৰু টন - টনীয়া হৈ লোৱা',
আচ্ছা',
বাদ - বাকী কি নো মানুহৰ দেহা থাকিলেহে, দেহাই যদি', ভালে নাথাকে কি নো ফূৰ্তি কৰিবা হয় নহয়',
অথনি মোক হেৰি কি বুলি কয় ভাইটিয়ে কৈ আছে যেনিবা তই ভাল হে পাব', পাব লাগে মাতিবলৈ যাবলৈ পোৱা নাই, শুই হেৰি মই কৈছোঁ মোক সেইটোৱে ভাল আছিলে এইটোত কে চোন নো',
হিঃ - হিঃ - হিঃ, হে - হে, অ', অকলে- অকলে বহি থকাতকে',
উম',
হেৰি নহয় হুম', আমিহে জানিছোঁ, ভিতৰত সোমাই অকলে - অকলে সেই উম', ধুনীয়া এজনী হব বুলি ভি', ধৰ্য্যসমূহ সোমাই থাকিব পৰা শকত যে আমি নহয়',
সঁচাকে, উমমমম',
উম', আমি আমাৰ নিচিনা মানুহ টাউনত থাকিব নোৱাৰোঁ, টাউনৰ ভাড়া হেৰিয়ত',
সঁচাকে নোৱাৰোঁ, এতিয়া সেই তাকে আমাৰ কাষৰ বুবুৱে', এই বাহিৰলৈ গৈছিলোঁ মই', মই বাহিৰলৈ গৈছিলোঁ দুপিয়াই - দুপিয়াই, তেতিয়ানো হেৰি সেই', বোৱাৰীজনী ন অকণমান আগত কৈছেহি এই তাই এতিয়া বেড ৰেষ্ট লোৱাহে, তুমি চাহ -তাহ অকণ দিবাগে গৈ', লাজতে, তোমাৰ বোৱাৰীজনীও কৈছে ৰব মই ভাত পানীকেইটা বনাই লওঁ চোন, হ'ব মোক খা', হ'ব দে তাৰপিছত বিলটো অ', মোক চাহ - তাহ দিব নালাগে',
কোনে কৈছে?
বুবুৱে মানে বোৱাৰীকক কৈছে',
অ', অহ',
তাই বেড ৰেষ্ট লৈ থকা মানুহহে তুমি চাহ তাহ অকণ গৈ পেলাই দিবাগে তাতে।
অ',
মই কৈছো মই বোলো মোক চাহ তাহ দিব নালাগে মো খবৰ খাতি এটা লৈ থাকিলেই হ'ব মাজে - মাজে।
অ, মাজে - মাজে এপাক দুপাক চেহৰাটো দেখুৱাই থাকিলেই হ'ব।
সেইখিনি এই হ'ব চেহেৰাটো চালেই মনটো ভাল লাগে। এতিয়া খোৱা বোৱা কথা নাই ওচ ওচৰৰ বোৱাৰী কেইজনি যদি আহি পেলাই মোৰ ওচৰত বহি লেকচাৰ মাৰি থাকে তেতিয়াও মনটো ভাল লাগিব।
উম, সেইটোয়ে এতিয়া মাটি ৰুবলৈ থকা দেখিহে যাবলৈ ঘনটো হোৱা নাই।
উম,
মানুহবোৰে ৰুই মেলি দুপৰীয়া শুৱে। নে যাব কেলেনো নাযাব এ গোটেইকেইজনী গ'ল নহয় এপাক - এপাক।
আহিলে - আহিলে বাৰী।
যাব উম, নেৰে - নেৰে কেলে এৰিব।
কাষৰ বাইদেউজনী এতিয়া আহিছিলে।
তা পা মই বোলো আপোনাক দেখুন দেখা দেখি না চি মই ঘৰত মানুহ নাইয়েই তাৰপিছত আহি পেলাই এয়া মোক কঁকালৰ বিষ উঠিবই পৱা নাই ভৰি দি গৈছে আমুকহে হৈছে উ মোক খবৰ লোৱা নাই কি দিলে কি কথা ই এতিয়া এহ অকণ পাঁচ মিনিট মানৰ আগত আপুনি ফোন কৰা আগে আগে কি দিলে কি নাই সোধা নাই নিজৰ কথাই গালে বালে গ'ল আও
অ,
বোলে তোকনো কিনো দিলে বা কি কৰিলে?
হলেও আৰু অকন বেছি হওক বুলি নিজৰ খিনিকে কৈ থৈ গৈছো আও
অ',
উম, ঠিক আছে দিয়া ভাত খাই লোৱা তেতিয়া।
উম, ঠিক আছে অ,